হেল্ল বুজি পোৱা নাই ভইচতো ভাল কে হেল্ল'
উম হ
হয় হেল্ল'
অ কচোন
হয় মই বিহু ভাল পাওঁ
ৰঙিলী বিহুত
আচ্ছা
বাল ব ঘতি ঘৰি যায় বুজি পোৱা নাই ভইচতো
অ
উম মাছটো ভাল পাওঁ চাই খাব বহুত বিহুত। পিঠা চিঠা বনাই ভাল পাওঁ। পিঠা খাই ভাল অ। পিঠা বনাই বিলাই ভাল পাওঁ পিঠা বনাই ইমান ভাল পাওঁ তিল পিঠা নাৰিকলৰ লাৰু িকান আফ্ৰিক হবাজান আমেৰিকা ডুবাই লণ্ডন ভাল প ভাল ভালছছ ভাল খ গাল ভাল মই ভাল পাওঁ আৰু
মই বিহু ভাল পাওঁ দুৰ্গা পূজা ভাল তাৰ পিছত ভইচতো বুজি পোৱা নাই কিবা ভাল পাওঁ ৰঙালী বিহু মাঘ বিহু কাতি বিহু উম হোলী দীৱালি বহুত।
আপুনি কালী পূজা ভাল পায় নে?
অ পা পাওঁ কালি পূজা দিৱালী একে।
আহ কালী পূজাত কি কৰে আপোনী।
কালী পূজা আমি কালী পূজা কৰো। দিৱালী চাকি জ্বলাও বম পোতাও মিঠাই খাওঁ লাইট লাইট জ লাইট লগাও ঘৰত।
আকৌ দুৰ্গা পূজা।
দুৰ্গা পূজাত দুৰ্গা পূজা কৰোঁ। মাংস খাওঁ দুৰ্গাৰ পূজা।
অকল দুূৰ্গা পূজা কৰাৰ মাংস হৰাবনি দূৰ্গা পূজাত ঘূৰি পূজা চাব নাযায়।
অকৰা খাব যাওঁ।
উ ত চাব ক'ত কত গৈছি আপনি
আম বাৰী ভটাচ। হাতীগাঁও হাতীগ় গীতা মন্দিৰ গীতানগৰ গণেশগুৰি নগাঁও নলবাৰী। পাঠশালা হাৱ দি। হৈ যাব হৈছে
আহ ময়ো পূজা চাপো যাও এ ৰাজাগড় দেওচুঙা আগতা ডিমাকুচি বৰঙা চুলি।
যাওঁ বিলাক জাগা ধৰম চুলি। অ ক আপোনাৰফালে আহি। বাঙালীপাৰা অমৰ অমৰশ ন, গৰোৱপুৰ নাওপটা, বায়হটা, ঘৰেশ্বৰ পূজা চাব যাওঁ। পূজাও ভাল লাগে। চাইও ভাল লাগে মানৱক। সেইবিলাক ধেই আহে বেলেগ বেলেগ কাপোৰ কানি পিন্ধি আহে চবেই জেলেপি চেলপি খায় সেনেকে জেলেপি চিলপি খাওঁ পূজা চায়। ভাল লাগে আৰু ঘৰি ফুৰে
অ
চজা চাই সকে ভাল পাওঁ। বহুত ভাল লাগে
আচ্ছা।
আপানে পূজা জিলপি জিলবি না
অ পূজা জিলেপি খাওঁ ম'ম খাওঁ কৰিবা চাওঁ। চাওমিন খাওঁ
আমি অখ পূজা চাব ৰাতিলৈ-ৰাতিলৈও যাওঁ। ৰাতি গলে আপোনাৰ ঘৰত আহি ৰান্ধা-বাঢ়া নকৰো। নিজেতো ৰান্ধিব। ৰান্ধি-বাঢ়ি কৰিব লাগিব আহি। তাকে। বাহিৰতে খাই আহোঁ আমি। চাওমিন- খাওঁ ফাষ্ট-ফুড বিলাক খাওঁ। চাওমিন খাওঁ। আপোনাৰ মম' খাওঁ। থুপ্পা খাওঁ। আপুনি থুপ্পা খাই পাইছে নে?
অ -অ। পাইছো। পাইছো।
-প্পা খাওঁ। জিলেপীটো চবতকে মেইন পূজা চাব গলে জিলপি যদি নাখাওঁ একো মূল্যই নাই। জিলেপীটো খাওঁৱেই আৰু। জিলপীটো লাগে। খাই কৰি কিনে লৈও আহো ঘৰলৈকে। ঘৰত আহি আগত দিবা লা বাহিকিলে বি- হয় বহুত ভাল পাওঁ। আকৌ আনি ৰাতিপুৱা অ খাওঁ। ভাল লাগে খাই।
অ
আৰু পাই থাক।
আপুনি শাক-পাচলি খায়নে নাখায়?
অ খাওঁ ভাত।
উম কলফুল খাব লাগে, কলডিল খাব লাগে। আপোনাৰ নৰসিংহ, ভেদেলতা, মানিমুনি এনেকে পিচি লৈ ধুনীয়াকে চেকি মেলি- চেকি মেলি লৈ আপোনাৰ জোল বনাই খাব লাগে। নহৰু- চহৰু দি নহৰু জোল খাব লাগে। মেথি জোল খাব লাগে। শাক-আক চব। খাব লাগে। মেথি শাক, লাই শাক, পালেং শাক এনেকে শাক পাচলি খাব লাগে। চব্জিৰ ভিতৰত আপোনাৰ চবেই খাব লাগে। গৰম দিন নহয় জানো, মানুহ গৰম পৰিছে। লাও, কোমোৰা জিকা হেনেকে খাব লাগে। ভল অৱশ্যে ভলটো বেছি আ ভলটো বেয়া আকৌ। বিষ- চিষ বেয়া বিষ- উ বিষ থকা মানুহৰ কাৰণে বেয়া আকৌ। উ গা বিষাই। খাই চব সেনেকে খাব লাগে আলু চালু খাব লাগে অকমান লাগে। শৰীৰটোক শাক পাচলি লাগে। মাছ-মাংস খাব লাগে। একচুৱেলি ব্ৰইলাৰটো খাব নালাগে। লোকেল খাব লাগে নহ'লেবা মাছ খাব লাগে। আৰু পৰাপক্ষত মাছ টো খালে বেছি ভাল হয়। গৰম দিন খাহী মাংস চাহী মাংস খাব নালাগে। খাহী মাংস, হাঁহ, কণী এইবিলাক খাব নালাগে। গৰম অচিত পেঞ্চিত বেয়া কৰিব। তছত আপোনাৰ সেনেকে মাছ খাব লাগে পাৰি সৰু মাছ জোল কৰি এনেকে খাব লাগে এনে পাতল জোল খাব লাগে নেওতে মাছ চেপ দি জোল বনাই খাব লাগে। উ পেটচেট ভাল থাকে পেটচেট ঠাণ্ডা কৰে। খাব লাগে তেনেকে চকুৰ কাৰণে ভাল আপোনাৰ স্কিনৰ কাৰণে ভাল, আপোনাৰ চুলিৰ কাৰণে ভাল। তেনেক আৰু ভাল লাগে আৰু ভাল অ, মানে নিজৰ দেহা ভাল লাগে। সেনেকে খাব লাগে আৰু হাতৰ যত্ন লব লাগে গৰম দিনত। পানী বেছিকে খাব লাগে, নিমু চৰ্বত খাব লাগে। গৰম বহুত পৰিছে ন পহাৰ গ যিমান দাম আপোনাৰ ওলাই যায়। মানে ক য আৰু সেইকাৰণ উসত খালে আপোনাৰ দেহা গোলপোচ পাবৎ চত খাব লাগে। দিনত পানৰে তিনিবা কিনে মছলা। চাব লাগে আমাৰ চবত থাকিব লাগে তেনেকে আৰু ত থাক ভ লাগে
উম।
খাব ন এনেকে আপনি নাখায় নেকি?
মই খাও।
উ চবত ৰবত খায় ন আপুনি জুচ তটুচ খায়?
চৰ্বত যুজ মৰিণ্ডা।
অ' সেইবিলাক খাব নালাগে হব নালাগেিলাকত কেমিকেল থাকে কিবা কিবি আৰু সেইবিলাক বাহিৰত বনাই বনোৱা বস্তু ন কিবা লেতেৰা চেতেৰা থাকে সবিলাক ব সবিলাক খাব নালাগে আপুনি নিজে নেমু শিপি নেমুচবাত বনাই খাব লাগে এনেকে খাব আৰু গাটো ভালকে ধুব লাগে দিনত দুই তিনি বান গা ধুব লাগে হাত ধুই ভালকে ধুব লাগে ম লাগে টো আপোনাৰ ভালকে চাব। বনেৰে চফা লাগে ঘঁৰি দিব লাগে। এতিয়া হাত-ভৰি ভালকে ধুব লাগে। হয়, চফা হৈ থাকিব লাগে। চব কাটিব লাগে। আৰু থো চো ফু লেতেৰাবোৰ পেলাব নালাগে। কিছুমান সেইবিলাক আকৌ আহে। লাগে।
অ আপুনি ককচোন দুআষাৰ মান। গহলাই কওঁকচোন।
কি বস্তু?
আপুনি নখ চখ কটা এইবিলাক ডমিন এখন বহলা
অ', মই বিহু ভাল পাওঁ হা, বিহুত আমি ফুৰিবলৈ যাওঁ কাতি বিহুত আমি চাকি জনাও। খেতি ভাল হ'বৰ কাৰণে তুলসী গছৰ দৰৱ খেতি পথাৰত গৈ চাকি জলাওঁ। বিহুত আমি নাচিবলৈ যাওঁ। দায়টোপিত অহ কওক আমি নাচো, মেজি ঘৰ জ্বলাও, ঠাণ্ডা দিনত আমাৰ বহাগ বিহু পালন কৰা হয়। জানুৱাৰী, তাতে মেজি জ্বলা মেজি মজা লাগে। হেইটো দূৰ্গা পূজাত আমি ফুৰিবলৈ যাওঁ জিলাত। খাওঁ, ম'ম খাওঁ, চাওমিন খাওঁ। পকৰা খাওঁ, পূজা চাবলৈ যাওঁ ৰাতিলৈ। তাৰপিছত দিৱালীত আমি বমফুট তাম, সেইয়াটো।
উম, তাত বম ফটাও, চাকি জ্বলাও, লাইট লগাও। তুমৰা খানা এনে বহুত বহুত ধৰণৰ সাত-আঠবিধ শাক পাচলি। ভ ন এনেকছা